হেল্ল' শুনিছা কি কৰিছা?
এনে অকমান গৰমত থাকিব পৰা নাই গৰমত থাকিব পৰা নাই পকাত পৰি আছো।
অ বহুত গৰম ন
উম ফেন চেনৰ হাৱ বতাহেও একো কাম কৰিব পৰা নাই।
উম
তুমি
চবজি লাগে, মইও এনে আছো।
অ
মইও ফেনৰ তলতে বহি আছো, কিন্তু বহুত গৰম উঠিছে।
অ তুমিতো গুৱাহাটীতে আছা?
অ মই গুৱাহাটীতে আছো।
উম অম্বুবাচী মেলা গলা?
তালে যোৱা নাই মই, বহুত মানুহ ন।
উম
উ চা
অ গৈ পোৱা নাই মানে আজিলেকে
নাই যোৱা
যাবলে মন আছে নেকি?
অ মন আছে।
এনেতো তুমি কৈ অ কামাখ্যা মন্দিৰ গৈছা
অ এনেই কামাখ্যাত গৈছো মই।
পৰিৱেশটো কেনেকোৱা তাত?
বৰ ধুনীয়া যেগাখিনি, তাত গৈ বৰ ভাল লাগে।
উম মনটো চাগে শান্তি লাগে ন।
অ পুৰা শান্তি লাগে।
উম
তুমি আহিবা মই তোমাক লৈ যাম।
হ'ব উ উ তোমাৰ পৰা তোমালোকৰ পৰা কিমান দূৰ মান হয়?
আমাৰ তাৰপা বেছি দুৰ নহয়, এ চল্লিছ মিনিটমান লাগে নেকি।
উম। মোৰ যাবলে মনতো আছে।
অঁ আহিবা।
উম। যেনেকে তোমাৰ হেৰি যাব মন আছে আৰু কেদাৰনাথ।
অ তালে ময়ো যাব মন আছে, আৰু হেৰিটো কি আছিলে কৃষ্ণৰ যে
আয়োধ্যা।
অঁ আয়োধ্যা আৰু আৰু অকন জেগা আছিলে নহয় বনাৰস।
বনাৰসৰ মণিকণিকা ঘাটলে যাবলে মন আছে মোৰ।
উম মোৰো, একেলগে যাম হা।
অঁ।
মোক এৰি থৈ নাযাবা আকৌ।
না।
এতিয়া মানে কাইলে চিনেম নোচোৱা?
চাব লাগিব।
আগত নাচাও বুলি ক'লা দেখোন।
মিলাব লাগিব যিকোনো এটা কৰিম।
কি কৰিবা? হেল্ল'।
চিনেমা হলেও চাম নহবা ফুৰিবলে হ'লেও যাম।
গৰম ন মই সেইকাৰণে কৈছিলোঁ। চিনেমা হলতে বহি বহি চাব পাৰিলোঁ হেতেন।
হম।
বাৰু তুমি কি কৰা?
তাকে। তোমালোকেটো ক্লাচেই হৈ আছে ন?
উম।
ডিউটি হৈ থকা নাই?
নাই, নাই।
উম। আৰু আমাৰ ফালে বেয়া কৰি আহিছে।
অ' এইফালে আকৌ বহুত ৰ'দ জানানে?
নহয় ৰ'দটো পোৰা আমাৰ ফালে দিয়ে আছিলে, এতিয়া খালি বতৰটো পোৰা বিজুলী মাৰি আহিছে।
ঔ' এইফালেও দিয়া হেঁতেন।
হম।
অকমান ঠাণ্ডা পৰিলে হেঁতেন।
উম। আৰু।
এনেই। দাদা হঁতৰ খবৰ ভাল?
উম ভালে ভালে।
অঁ। বাকী হেৰি ক'ৰবাত ফুৰিব যোৱা নাই এইকেইদিন?
এইকেইদিন তোমাৰ গৈছিলো।
ক'লে?
অৰুণাচললৈ।
অ'। কোন জেগা?
তোমাৰ এইফালে বালিজান বুলি কয়।
অ'।
ওখ বালিজান।
অ' অ'।
তাৰমানে মানে তাত জলপ্ৰপাত কেইটামান আছে।
উম ধুনীয়া চাগে ন?
ধুনীয়া নদী এখন বৈ যায় পাহাৰৰ মাজদি।
ৱাহ।
তাত মানে জেগা গোটেই গছে আগুৰি থকা।
উম
তাত মানে চাঁ‌হো ধুনীয়া ঠাণ্ডাও পানী খিনিও
তাত মানে গৈ চাগে বৰ শান্তি লাগে ন'?
উম, পৰিৱেশটো একদম নিজান জান পুৰা একদম গাঁৱলীয়া পৰিৱেশ হব।
তোমালোকৰ তাৰপৰা কিমান দূৰ?
উম আমাৰ ইয়াৰ পৰা পোন্ধৰ কিলোমিটাৰ মান হ'ব।
তাৰমানে আধা ঘন্টামান লাগে চাগে?
উম।
হে?
লাগে।
অ, অ ওচৰতে মানে তোমালোকৰ তাৰপৰা?
উম।
উম। তোমালোকৰ তাতটো কনকলটা ঘৰও ন'?
উম।
ঘৰটো এতিয়াও আছে নে?
আছে ঘৰটো এই কেইদিনমানৰ ভিতৰতে সেই ঘৰটো সংৰক্ষণ কৰিব।
অঁ।
মিউজিয়াম বনাব।
ঘৰত থকা মানুহ খিনি কত থাকিব?
ঘৰত থকা মানুহখিনি তাৰমানে এতিয়া কনকলতাৰ নামত ইয়াত আমাৰ নাৰ্ছিং ইনষ্টিটিউট এখন খুলিছে চৰকাৰী।
অ।
তাৰ তাতে ফিল্ড খনৰ চাইডতে মানে সিহঁতক তিনি কোটি টকা দি পেলাই ঘৰ বনাই দিব।
চৰকাৰে, নিজেই?
চৰকাৰে অ, সেই কনকল তাৰ যোনটো পুৰণা ঘৰটো, সেইটো সংৰক্ষণ কৰি ৰাখিব আৰু। যেনেকে, গহ পুৰা, আমাৰ থানাখন যেনেকে সংৰক্ষণ কৰি ৰাখিছে।
অ,
তেনেকে এই কনলতা বৰুৱা, ঘৰটোও ৰাখিব।
উম, অ, গহপুৰৰ থানাখন সংৰক্ষণ কৰি ৰাখিছে ন,? সেইকাৰণে মানে সেইখন বন্ধ হৈ থাকে? খন, তাৰ ওচৰতে বনালে ন,?
অ, এইখন ওচৰতে বনাইছে।
উম,
সেইখন থানাতেই কনকতা বৰুৱাক, গুলি মাৰিছিলে।
কনকলতা বৰুৱাই ঢুকোৱাৰ পিছত, তেওঁলোকে ঘৰটো চেঞ্জ কৰা নাছিলে নে? নে, সিহঁতি কৰিছিলে?
অকমান নতুনত্বৰ, চাপ পৰিলে।
অ,
তথাপিও একেবাৰে হেৰি হৈ যোৱা নাই আৰু। সলনি হৈ যোৱা নাই ঘৰটো।
অ, অলপ আগতে কৰিব লাগিছিলে ন, তেতিয়া সলনিয়ে নহ'লে হেতেন।
তাকে চৰকাৰে হয়টো ভাবিব লাগিছিলে।
সেইটোৱে।
কিয়নো, অসমৰ এটা গৌৰৱৰ কথা।
উম,
মুকুন্দ কাকতি
কোৱা।
চিন, চাপেই নাইকিয়া হৈ গ'ল।
অ, হয় বাৰু সেইটো কথা
নামত থাকি গ'ল, মুকুন্দ কাকতি।
উম, এতিয়া কনকলতাৰ কথা বহুত ওলাই যদিও, মুকুন্দ কাকতিৰ কথা ইমান নোলায় ন,?
উম, নাই অ, এতিয়া কনকলতা বৰুৱাৰ ভতিজাক গিতাই চৰকাৰৰ পৰা বহুত সা-সুবিধা পালে। কিন্তু মুকুন্দ কাকতিৰ পৰিয়ালৰ মানুহে, ইমান সা-সুবিধা নাপালে।
উম,
খালি সেই, কেইদিনমানৰ আগতে চৰকাৰৰ ফালৰ পৰা মুকুন্দ কাকতিৰ নামত, লাইব্ৰেৰী এটা সিহঁতৰ ঘৰৰ সন্মুখত বহাই দিছে।
অ, মুকুন্দ কাকতিৰ ঘৰ কোন কনত অ,?
মুকুন্দ কাকতিৰ ঘৰ তোমাৰ, মৰমি চেণ্টাৰত। ঘাঁহি গাওঁ দি পেলাই সোমাই যায় যে আমাৰ পুৰণা মিল বজাৰ ঘাটৰ ফালে যায়। সেইফালেই হয়।
অ।
অ মুকুন্দ কাকতি তাৰমানে ভতিজাকৰ পুতেকটো আমাৰ লগৰ। সি তিনি বছৰ মান আগতে তিনিবছৰ নহয় দুবছৰ মান আগতে সি চাকৰি পাইছে।
অ। হ'ব দিয়া মই তোমাৰ লগত পিছত কথা পাতিম এইবিলাক।
অ হ'ব।